হেল্ল' উম কি কৰি আছে?
হয়, কোৱা মই এই দোকানতে আছোঁ।
লাঞ্চ টাইম হ'লে নে নাই?
নাই কৰিম অলপ পিছত যাম বনাব।
বনাব যাব?
অ মানে দালি আছে ভাত আছে চব্জি বনোৱা আছে বচ‌ তোমাক খালি কৰি আছো আৰু কৰিব লাগে।
আচ্ছা লাঞ্চ মানে নিজেই বনাই থয় অফিচতে?
অ মই নিজেই বনাই খাওঁ।
আজি কেনেকা গৰম দিছে? নাই এতিয়া ফ্ৰী টাইম পালো দুপৰীয়া অহাৰ লৈ বহিলোঁ।
গৰমতটো কেনেকা দিছে আজি বা
হেৱি গৰম।
ৰাস্তাত ওলাব নোৱাৰো হৈছোঁ বা ইমান গৰম। হ'বই গছ পুলি নাইে ক'তো।
গছ টছ নাই ইয়াত।
তাকেইেতো আজি গৈছিলো এ স্কুলত কি ধুনীয়া স্কুলটো আছিল। বা চাৰিওফালে ইমান গছ এনেকাে গছ মই কোনো স্কুলত দেখাই নাই লগাই নাই যেন মই গুৱাহাটীত আছোঁ। ঠাণ্ডা একদম ফুলৰ ভিতৰতটো গছ পুলিৰ কাৰণে। আৰু বেলেগ বেলেগ জেগাত যেনেকা হা বতাহ চতাহ একদম দিয়া নাই আৰু য'ত এই গছ বিলাক আছে। বঢ়িয়া বতাহ বয় থাকে একদম ঠাণ্ডা ঠাণ্ডা বতাহ। উম।
কোনটো স্কুলত গৈছিলা?
হা?
কোনটো স্কুললৈ গৈছিলা?
অপ্টিমিষ্ট পাব্লিক স্কুল এই দক্ষিণ গাঁও।
কি কৰিব ইটাৰভিউ দিব কাৰণে?
হা?
ইণ্টাৰভিউ দিবৰ কাৰণে?
অ ইণ্টাৰভিউ আছিল আজি।
কোনে পঠাইছিলে?
নহয় নিজেই তাৰ পৰা দিছিল যে ভেকেঞ্চি আছে বুলি গৈছো। ধুনীয়া স্কুল দেই।
কোনটো কষ্ট?
এজে টিচাৰ অসমীয়া অ আৰু হিন্দীৰ কাৰণে।
অনাৰ জনে কি ইণ্টাৰভিউ লৈছে নেকি?
হা?
এটা অনাৰ অনাৰে ইণ্টাৰভিউ লৈছে ন তোমাক?
অণাৰতটো গম নাপাওঁ। বাৰ স্কুলৰ হেড আছিল চাগে।
সিয়ে অনাৰ।
হা।
সেই অনাৰ মই আজি তিনটা ল'ৰাক পঠাইছো স্কুলত ইন্টাৰভিউ দিবৰ কাৰণে।
কোন কোনটো কোন স্কুলত?
এনে তুমি যোনটো কথা কৈ আছা।
তুমিও পঠাইছা?
মই পঢ়োৱা নাই। মানে মোৰ ৰেফাৰেঞ্চত গৈছে সিহঁতে।
আ আচ্ছা আচ্ছা আমাৰতো মানে আগৰপৰে কথাাকোৱা আছিল মানে যেতিয়া আমাৰ অলপ প্ৰব্লেম আছে মানে জানুৱাৰী মাহত
উম।
তেতিয়া জইন কৰিব পৰা নাই, তাৰপিছত আকৌ ভেকেঞ্চি ছাৰৰ লগত কথা পতা হৈছিল, কৈছিলো যেতিয়া ভেকেঞ্চি থাকিব তেতিয়া কল কৰিব। এতিয়া আৰু কল কৰি ক'লে যে এতিয়া ভেকেঞ্চি আছে যদি তুমি পাৰা তেনেহ'লে আহা, সেইকাৰণে গ'লো। স্কুলতো কিন্তু বঢ়িয়া লাগিছে, ইমান ডাঙৰ স্কুল ইমান গছ একদম হাল্লা জিলা নাই
স্কুলত ক'ত হাল্লা চিল্লা হ'ব
নাই নাই আমাৰ আমাৰ ইয়াতে যি স্কুল কেইটা আছে যে মই য'ত থাকো এইটে স্কুল আছে জ্ঞান এডুকেশ্যন আছে আৰু পুৰ্বাছা ৰডৰ ওচৰত স্কুৰ একদম মানে কাই মায় হৈয়ে থাকে স্কুলৰ ভিতৰত যদিও হাল্লা নাই স্কুলৰ পৰাই ৰডৰ কাই মাই শুনো আৰু। বেয়া লাগে। স্কুলতো অলপ ভিতৰত অলপ নিৰিবিলি জেগাত থাকিলে পঢ়া শুনা কৰি ভাল লাগে মনটো পুৰা ঠাণ্ডা জাগা
হম?
ভাল পায় থাকিবৰ জেগাত
উম ঘৰ-চৰ বাৰী চাৰিও বৰ ধুনীয়া।
ঘৰৰ পৰা স্কুলটো কিমান দূৰ? অ ঘৰৰ পৰা স্কুল কিমান দূৰ?
কিমান দূৰ হ'ব আৰু এক দেৰ কিলোমিটাৰ হ'ব চাগে।
উৱাকিং ডিষ্টেনচ হয় উৱাকিং ডিষ্টেনচ।
না-না-না মই হেৰি যে এই টম আছে যে এইগিলাক যাব লাগে। খোছকাঢ়ি যাব নোৱাৰি হম হম। আপুনি গছ পুলি ৰোপন-চোপন কৰে নেকি কেতিয়াবা?
মানে?
মানে গছ পুলি চুলি কেতিয়াবা ৰোপন কৰিছে নেকি, এই এনভাইৰমেন্ট ৰ কাৰণে পৰিৱেশৰ কাৰণে
অ কৰিছো কৰিছো
কৰিছে?
উম আমা কলেজৰ পৰা কৰিছো
কলেজত উম আমিও স্কুলত থাকোতে কৰিছিলো বিশ পৰিৱেশ দিব যেতিয়া হৈছিল টিচাৰ লগে ক কৰাইছিল হয় গছ পুলি তাৰপিছত কলেজত গ'লো তাতো কৰিলো কলেজততো আমি যেতিয়া গৈছিলো আমাৰ যে বিনামূলীয়া পঢ়োৱাৰ কাৰণে আমাক কিবা এটা ফৰ্ম ফিলাপ কৰাইছিল আৰু গছ পুলি ৰোপন কৰা এটা পিকচাৰো লৈছিল এই ফৰ্মটোৰ লগত গছ পুলি ৰোপন কৰা পিকচাৰ কেইটা কলেজত দিয়াৰ পিছত যি কেইটা ষ্টুডেন্টে দিছে তাক বিনামূলীয়াকৈ পঢ়াইছিল। এয়াৰ আমি আৰজো বৰুৱা স্কুলৰ কলেজত।
আৰজু বৰুৱা।
তাৰপিছত অ' আৰু মই য'ত থাকো, ততো কমিটি আছে, কমিটিৰ মানুহেও কেতিয়াবা কেতিয়াবা উম।
অ' ছ'চাইটিৰ কমিটি।
হা
ছ'চাইটিৰ কামুটি।
অ' অ'। তেওঁলোকে কেতিয়াবা গোট খাই একেলগে ওলাই, ওলাই ক'ৰবাত ক'ৰবাত গৈ গছ পুলি ৰোপন কৰি আহে। আৰু বিষ পৰিৱেশ দিৱসটো ৰো ৰোপণ কৰে। আৰু আমাৰ ইয়াত যেতিয়া দুূৰ্গা পূজা পাতে। তেতিয়াও এটা এটাকৈ গছপুলি ৰোপন কৰে, আজি লাষ্ট পাঁচ ছয় বছৰ ধৰি দুৰ্গা পূজা পাতি আছে অ' তেওঁলোকে। এটা এটা পুলি গছ পুলি ৰোপন কৰে। তাৰপিছত পিছত স্কুলত যোৱাৰ পিছত মইো ষ্টুডেন্টৰ লগত। সকলো কৰি ঠাকিলে নহব এতিয়া আছা নহ'ব এতিয়া। হেৰি কৰিব লাগিব। অলপ পিছত যত্নও কৰিব লাগিব, লাগিব গছ পুলি কেইটা। পানী চানী দিব লাগে অ' হেই কেতিয়াবা। খালি কি কৰে, গছ পুলি ৰোপন কৰি থৈ আহি যায়। তাৰপিছত আৰু পাত্তাই নাই কি হ'ল কি কিনাহুৱা
লানঞ্চত কি বনাইছা আজি।
লাঞ্চত ডালিঅ'
কি বনাইছে?
ডালিয়া, ডালিয়া। চিনা ডালি
অ' দালিয়া অ দালিয়া খাইছোঁ খালি অ' খালি ডালিয়া।
উম, দালিয়া মানে গ ভেজিটেবলছ দি। লাওঁ আৰু খিৰা। এইবিলাক দি, অলপ দালিও দি দিওঁ। বঢ়িয়াকে কুকাৰত চিটি মাৰি দে। বঢ়িয়া লাগে লগতে আৰু নেমু আছাৰ। জলকীয়া, পিয়াঁজ স্বাস্থ্যৰ কাৰণেও ভাল। খাইও ভাল লাগে।
সেইটো হয়।
মই এনেও জাং বাহিৰৰ জাংক ফুত অ' তেল চেল কমে খাওঁ, ঘৰো বনাওঁ। খোৱাই খাবা তাৰপৰা মাছ আছে।
কি ক'লে।
কি গৰমটো কম কৰাৰ কাৰণে কি কি কৰিব লাগিব বুলি ভাবে আপুনি।
কি। কি কৰিব লাগিব গৰমতটো কম কৰিবৰ কাৰণে
উম দিনে দিনে দেখোন গৰম গৰম বাঢ়িয়ে আছে এই ফেন চেনটো কাম কৰা নহোৱা হ'ল ফেনৰ কামে নাই এ চি থাকিলে অলপ ঠাণ্ডা লাগে এ চি আৰু এনভাইৰনমেন্টৰ কাৰণে বেয়া এচি বোলে কম লগাব লাগে নহলে গৰম আৰু বাঢ়ি যাব কি ক'ত যাব মানুহ এতিয়া উম
গছ পাত নাই নাই আমাৰ অসমতোত মানে আজিকালি মানে বিজনেছ কৰি দিছে না অসমটো
ইমান ধুনীয়া আছিল অসমটো প্ৰাকৃতিকৰ
ব্যৱসায় এতিয়া ব্যৱসায় জেগা বনাই দিছে
ডেভেলপমেণ্টটো লাগে আৰু চব বৰবাদো উম হ'ব দিয়ক ৰাখিছো ওলাম ছো আৰু
হয় হয়
উম উম